হেল্ল'!
হেল্ল'!
অ এ কব কি কৰিছে?
এনেই আছো।
অ', আৰু ক'ব আ আপুনি আজি গোটেই দিনটোত কি কৰিলে?
একো কৰা নাই এনেই ঘূৰা ঘূৰি কৰিলো ফুৰা ফুৰি কৰিলো সেই কৰিলো দিনটোত।
হয় নেকি? বাকী আ জি বতৰ কেনেকুৱা আছিলে আপোনালোকৰ পিনে?
গৰম আছিলে, অসমত গৰমে হৈ আছে দুদিন মান আগতে বৰষুণ দিছিল বাকী
অ' অ' কালি পৰহিলৈকে ৰেগুলাৰ বৰষুণ হৈ আছিলে হয় নাই এতিয়া আৰু আজি ঘপককে ইমান ৰ'দ দিছে। বহুত গৰম হৈ গৈছে। হেল্ল'! হেল্ল'! অঁ। অঁ হয় হয়, আৰু বাকী আপোনাৰ ক'ৰবাত ফুৰিব যোৱাৰ প্লেনিং?
নাই ক'তো ফুৰিব যোৱাৰ প্লেনিং নাই এনেই ঘৰতে থাকা প্লেনিং। তেও গৰম বন্ধ দিনকেইটা। ত্ৰিশ দিনে ঘৰতে থাকিম একত্ৰিশ দিনে।
হয় হয়, এতিয়া এনেও আপোনাৰ ইমান হেৰিবোৰ হৈ আছে ঘটনাবোৰ হৈ আছে ন বৰষুণৰ ফলত আপোনাৰ পাহাৰ খহি আছে
বৰ ভাল
আহ আপোনাৰ শ্বিলঙৰ পিনে এনেকুৱা হৈ আছে ন ভূমি স্খলন হয়।
ন অকল খালি শ্বিলং যোৱাৰ কথাই নহয় নহয় বাকী বেলেগ জেগাতো যাব পাৰি অ খালি শ্বিলং
অ' পাৰি পাৰি অৰুণাচলতো মই আপোনাৰ উত্তৰ পূৰ্বাঞ্চলৰ কথা কৈছো চব
নহয় গোটেই ভাৰতখনতে ঘূৰিব পাৰি।
অ' পাৰি কিন্তু আপুনি যদি উত্তৰৰ পিনে যায় মানে নৰ্থৰ পিনে তেনেহলে তাতে বহুত গৰম পৰি আছে এতিয়া গৰমৰ দিনত আপুনি গৰমত কেনেকে যাব আৰু তাতে আকৌ মুম্বাইত বৰষুণ দি আছে আপুনি হয় -তো নাজানে
আপুনি বৰষুণো দি আছে আৰু নট টৰ কাৰণে আৰু গৰমো পৰি আছে হয়তো বৰষুণ দিব হয়তো গৰম পৰিব
অ হয় তাতে বহুত বানপানীৰ চিটুৱেচন হৈ আছে তাকে কৈ আছিলো মই আপোনাক
মই খালি মুম্বাইৰ কথা কোৱা নাই বাকী ভাৰতৰ বহুত কেইখন ৰাজ্য আছে যেনেকে আঠাইশখন ৰাজ্য ভাৰতৰ আছে
গালি দিলে
আৰু এখন ৰাজ্যৰ ভিতৰত যি যিকোনো এখ অ হেৰি যাব পাৰে কেৰেলাও ধুনীয়া হয় যাবৰ কাৰণে
অ কেৰেলাত যাবৰ কাৰণে মোৰ এতিয়া মানে পইচা পাতিৰ অভাৱ চলি আছে
আপোনাৰ কথা কোৱা নাই মই আপুনি যাবৰ কাৰণে কোৱা নাই আপোনাক যাব নালাগে আপুনি হেৰিতে ঘুৰক শ্বিলঙতে ঘুৰক
উম হয় হয়
আপোনাক যোৱাৰ কথা কোৱা নাই মানে ঘুৰিব যোৱাৰ কথা সুধিছে ত' সেইটো মানে কেৰেলাতো যাব পাৰি আপোনাৰ এইপিনে ভাৰতৰ মানে যাব পাৰি এতিয়া জগন্নাথ যাত্ৰা আৰম্ভ হব উৰিষ্যাতো
হয় ৰথ য়াত্ৰা আৰম্ভ হব
উম সেইটোৱে
হয় আপুনি কোনোবা দিনা জগন্নাথ গৈছে নিকি?
নাই যোৱা
অ জগন্নাথ আপুনি যোৱা নাই ন
নাই
অ জগন্নাথ কেতিয়াবা আপুনি সময় পালে বা কেতিয়াবা এনেকুৱা ভাল চান্স পালে আপুনি যাব জগন্নাথ খুবেই ভাল জেগা হয় খুবেই ধুনীয়া জেগা হয় পুৰী আৰু তাত তে অকল খালি মন্দিৰে নহয় সেইটোতো এটা ধাম হয় ন জগন্নাথ পুৰী এটা ধাম হয় ত' আপুনি ধামৰ উপৰিও তাতে আপোনাৰ যোনটো হেৰি আছে সাগৰৰ পাৰ আছে সেইটোও বহুত আপোনাৰ হেৰি হয় প্ৰসিদ্ধ হয় আপুনি তাতেও যাব
কি প্ৰসিদ্ধ হয় সাগৰৰ পাৰটো অলপ জানিব পাৰিম নি?
পুৰী সাগৰৰ পাৰ এনেকুৱা মানে এনেকুৱাকে লিখিত হৈ আছে সেই পশুৰ মানে সাগৰৰ পাৰতে তাৰমানে জগন্নাথৰ যোনটো মেইন মন্দিৰৰ যোন টো মূৰ্তি হয় সেই সাগৰতে ভাহি আহিছিলে তাৰে যোন কাঠ টুকুৰা হয় আপুনি জান যানে নে জগন্নাথ মন্দিৰৰ যোনটো মূৰ্তি হয় এইটো কাঠেদি বনোৱা হয়
সেইটো কথা নহয় মানে আপোনাৰ যোন টো হেৰি আছিলে জগন্নাথৰ যোনটো কয় এইটো হ'ল লিভিং গড জীয়াই থাকা ভগৱান বুলি কয় তেখেতক ত সেই যেতিয়া পুহো হেৰি কি কয় সাগৰ পাৰেদি তেখেতৰ হৃদয়ত কি কলিজাটো ভাহি আহিছিলে বুলি কয় ক মানুহ বিলাকে ত' সেইটো তাৰ পিছত এটা ৰজাই পাইছিলে ৰজাই পোৱাৰ পিছতহে কাৰ সপোনতে
উটি অহা নাছিলে সেইটো আপোনাৰ কাঠ এটুকুৰা ভাাহি আহিছিলে সেই
আপুনি নাজানে চাগে আপুনি ইণ্টাৰনেট কৰি ল'ব এইখিনি বস্তু
অ হয় নেকি আপুনি একবাৰ চাই লবচোন যদি জানিব বিচাৰে তেতিয়া বেছি ভাল হ'ব মইতো এনেকেই শুনিছো আপুনি বা ক'ত শুনিছে ক'ব নোৱাৰো।
উম ঠিকে আছে তেনেহলে
উম বাৰু এইবোৰ হৈ গ'ল নেকি আপোনাৰ আহ আজিৰ কাৰণে তাত মানে আজিৰ কাৰণে
মানে বেলেগ কথাও পাতিব পাৰি।
অ হয় হয় বেলেগ কথাও পাতিব পাৰি তাকেইতো নহ'লে আমাৰ তৰ্ক বিতৰ্ক কয় হ'ব আৰু লাহেকৈ। এ আপুনিয়ে কওক কিবা
কি ক'ম আপুনি গৰম বন্ধত ক'ত যাব বুলি ভাবিছে যিহেতু গৰমৰ বন্ধ চলি আছে।
নাই গৰমৰ বন্ধতটো মানুহে বতাহ খাবৰ কাৰণে ঠাণ্ডা বতাহ খাবৰ কাৰণে পাহাৰতে যাই ন আৰু এতিয়া পাহাৰত ভূমিস্খলন হৈ আছে গ- গতিকে ক'তনো যোৱা হ'ব আৰু এতিয়া পাহাৰ বুলি ক'লে আপুনি ভাবিব এতিয়া মই উত্তৰ পূৰ্বাঞ্চলৰ কথা ক'ম
নে পাহাৰ উৰিষ্যাতো আছে। অ সেই উত্তৰ পূৰ্বাঞ্চলৰ কথা কোৱা নাই মই। পাহাৰ উৰিষ্যাতোআছে আপুনি যিহেতু ক'লে যে জগন্নাথত যোৱা যোৱাটো ভাল হয় এতিয়া ৰথয়াত্ৰা চলি আছে ত' পাহাৰ আপোনাৰ হেৰিতো আছে এই উম উৰিষ্যাতো আছে তাতো চাব পাৰে পাহাৰ সেই মানে মই কেৰেলা যোৱাৰ কথা কৈছিলোঁ কেৰেলাখন বহুত ধুনীয়া হয়। সেউজীয়া পৰিৱেশ যোনটোক কয়।
হয় আপুনি যাব পাৰে কেৰেলাত।
উম সেইটো সেইটো ধুনীয়া জেগা হয় তাতেও যাব পাৰি মানুহে।
কেৰেলাত কি কি আছে নো আপুনি জানে নেকি
অ অ এইটো ভাৰতৰ যিমান চবতচে আটাইতকৈ বেছি মন্দিৰ তাতে আছে আৰু চবতছে পুৰণা ভাষা কেৰেলাৰ কেৰেলা নহয় অ একচুৱেলি তামিলনাডুৰ হয় সহজ পুৰণা ভাষাটো।
মই জানাত কেৰেলাৰ মানুহে তামিল নকয় তেওঁলোকে
অ নাই নাই মই এইটোয়ে এইটো কৈছো কেৰেলাত নহয় এইটো তামিলনাডুৰহে পুৰণা ভাষাত তামিল অ অ সেইটো হ কিন্তু কেৰেলাখনত, চবতছে বেছি মন্দিৰ থকা বুলি কয় কেৰেলাত আৰু মন্দিৰ বিলাকত তাতে পইচা এনেকুৱা দান বিচাৰি নুফুৰে।
মই জানাত তামিলনাডুতহে আপোনাৰ সকলোতকৈ বেছি মন্দিৰ থকা জেগা বুলি কয় কেৰেলা কয় নেকি অ হয় নেকি হে অ বাৰু মই নাজানিব পাৰো
আপুনি নাজানে যিহেতু যিখিনি কথা পাতিলো আপুনি একোৱে নাজানে ছাগে আৰু
অ মই নাজানিবও পাৰো একো ডাঙৰ কথা নহয় মানুহে জ্ঞান লোৱাৰ বয়স বহুত থাকে ন তো মই আপোনাৰ পৰা জ্ঞানে লৈ আছো বুলি ভাৱক।
জ্ঞান লব পাৰে একো ডাঙৰ কথা নহয় কিন্তু অলপমান জ্ঞান বিচাৰিবও লাগে নিজ- যে ক'ৰবাত এতিয়া দহ মিনিটৰ, পোন্ধৰ মিনিটৰ ফলত জ্ঞান নাপায় ন অকল খালী
অ, তেনেহ'লে আপুনি মোক আধা ঘণ্টাতো জ্ঞান দিব পাৰে বাৰু! আপোনাৰ কি জ্ঞান আছে, মোক কেৰেলাৰ বিষয়ে তাকেই কওকচোন।
নাই মোৰ একো জ্ঞান নাই, মই মানে ফুৰিব যামহে তাতে।
না আপুনি যে
নাই নাই মই ফুৰিব যামহে, মানে মই মই ফুৰিব যায় কিনে জ্ঞানটো লৈ আহিম তাৰে পৰা, যিহেতু আপুনি নৰ্থ ইষ্টৰ কথা কৈ আছে। উত্তৰ-পূৰ্বাঞ্চলৰ কথা কৈছে, উত্তৰ-পূৰ্বাঞ্চলত কি জ্ঞান আছে আপোনাৰ তাতে ময়ো শুনো আৰু।
মই সেইটো কোৱা নাই যে মোৰ তাতে কিমান জ্ঞান আছে, মই কৈছো আপুনি যিহেতু কেৰেলা ঘূৰিব যাব, গতিকে কেৰেলাৰ বিষয়টো কিবা এটাটো আপুনি ৰিচাৰ্চ কৰিছে ন! তাৰে ওপৰত যে কেৰেলাত কি আছে তেনেকুৱা য টো বস্তু ইমান ফেমাচ হয়, যত আপুনি ঘুৰিব যাব। কেৰেলাখন কিয়
নাই তাৰে পৰিৱেশ তাৰে পৰিৱেশটো মানে ৰিচাৰ্চ মানে মই যোনটো হেৰি কৰিলো অনুসন্ধান কৰিলো তাৰে পৰিৱেশটো বহুত ধুনীয়া হয়, তাৰে মই যোনটো ক'লো যে ঠাণ্ডাও তাতে পৰি থাকে।
অঁ, ঠাণ্ডা গোটেই কেৰেলাতে পৰে নে, নে পাৰ্টিকুলাৰ কিবা জেগা আছে?
এটা জেগা আছে নামটোতো নাজানো, তাতে বৰফ পৰে বুলিও কয়।
হে, অ হয় নেকি? আচ্ছা অ মই নাজানিবও পাৰো।
হব পাৰে, আপুনি চাউথৰ উ মানে এনেকুৱা এখন ঠাই য'ত খালী বৰফ পৰে, বাকী কতো নাই।
নাই নাই, সেইটোতো ক'লোঁ- মই নাজানিবও পাৰোঁ।
নাই নাই, এইটো নাজানে বাৰু-বহুতে নাজানে।
উম।
আৰু বাকী নৰ্থ-ই হেৰি উত্তৰ-পূৰ্বাঞ্চলৰ ক'ত বৰফ পৰে?
উত্তৰ-পূৰ্বাঞ্চলতো ক'ব গ'লে বহুত কেইখন ৰাজ্য আছে য'ত আপোনাৰ মানে বৰফ পৰে, অৰুণাচল আপোনাৰ হৈ গ'ল, আমাৰ এইপিনে মেঘালয় হৈ গ'ল। এইপিনে আইজল হৈ গ'ল। মানে মিজোৰাম মই ৰাজধানীৰ নাম কৈ দিলো মিজোৰাম। ত' তেনেকুৱা বহুত বোৰ জেগা আছে, য'ত আপোনাৰ শীতকালত বৰফ
আপুনি কোনোবা দিনা ত্ৰিপুৰা ঘূৰিব গৈছেনে?
ত্ৰিপুৰা মই নাই যোৱাত। ত্ৰিপুৰা মোৰ অ মন আছে যাবৰ কাৰণে, কিন্তু ত্ৰিপুৰা মই যোৱা নাই।
মেঘালয়, তাৰপিছত নাগালেণ্ড, তাৰপিছত আপোনাৰ অৰুণাচল। কয়, কোনো ত্ৰিপুৰাৰ কথা নকয়।
মানে একচুৱেলি কি জানেনে? ত্ৰিপুৰাখন বহুত মানে, মানুহে কি বুলি ভাবে সেইখন মানে বেছিকে এক্সপ্ল'ৰ কৰা এতিয়াও হোৱা নাই। মানুহে জনাজাত তেনেকে হোৱা নাই, গতিকে সেইটো কাৰ সেইকাৰণে মানুহৰ মনতো নাহে, বিশেষকে চাব গলে পৰ্যটক আপোনাৰ বেছিক খিনি আপোনাৰ এই আইজল এতিয়া নতুনকৈ আগতেটো মিজোৰামখনো মানুহে ঘূৰিব নগৈছিলে, এতিয়া ট্ৰেইনৰ ব্যৱস্থা কৰি দিয়া হৈছে। যিহেতু, মানুহে আইজল ঘুৰিবৰ কাৰণে যায়।
চাউথৰ যোনটো আপোনাৰ বৰফ পৰে বুলি কয় এইটো লাম-লাম্বি-ছিংগি বুলি কয়। লাম্বা-ছিংগি বুলি কয়, অন্ধ্ৰপ্ৰদেশত আছে। তাতে বৰফ হয়, স্ন'ফল পৰে তাতে। দিনতো বৰফ পৰক দে
হয় নেকি অ অ উম উম
সেইটো বহুতে নাজানে
অ বহুত ভাল কথা এটা শিকিলো আপোনাৰ পৰা আৰু
অ নাম্বাচিংগী বুলি কয় তাৰপাছত আপুনি কি কৈ আছিলে ত্ৰিপুৰাত কোনে ফুৰিব নাযায়
অ মানুহে তেনেকৈ সেনেকে ফুৰিব নাযায় ন তাতে কাৰণ তাতে আপোনাৰ
মানে হেৰি জেগা নহয় মানে সেইটো
মই কোৱা নাই যে পৰ্যটক যোৱা জেগা নহয় মই কৈছো কি যে তাতকে বহুত আৰু আমাৰ মানে উত্তৰ পূৰ্বাঞ্চলখন ঘূৰিব কাৰণে বহুত
তেনেহলে মণিপুৰত কিয় ফুৰিব নাযায় তাতে তো লৌত লেক আছে
মানে মণিপুৰতো ফুৰিব যায় কিন্তু এতিয়া মণি পুৰত আপুনি চাগে গমেই পাইছে পৰিস্থিতি কি হৈ আছে গতিকে গতিকে সেইটো কাৰণে মানুহে মানে পৰ্যটক যোৱা সেইটো আপুনি চৰকাৰক সুধিব লাগিব সেইটোতো মই ক'ব নোৱাৰিম এতিয়া মই আৰু আপুনি তৰ্ক বিতৰ্ক হে কৰিব পাৰিম যে চৰ চৰকাৰে কিয় নাযায় কিয় নকৰে আমি আম অ
ঠিক আছে হব আজি
ঠিক আছে বাৰু আজিলৈকে ৰাখিছো আপোনাৰ লগত কথা পাতি খুবেই ভাল